কি কৰি আছা?
এইয়া এই শুই আছোঁ তুমি?
মইয়ো এইয়া শুই আছোঁ।
অ ভাত কিহেৰে খালা?
ভাতটো আছিলে এইটো ৰূপচন্দা মাছ চিনি পোৱা নাই?
অ পাওঁ।
ৰূপচন্দা মাছ পুখুৰীত ধৰিছিলোঁ পালোঁ।
অ ডাঙৰ নে?
তাৰ মানে ভাইটিয়ে ধৰিছিলে।
অঁ।
তাৰপৰা এইটো কিনি আনিলোঁ।
অ
মই চাৰিপিচ কিনি আনিলোঁ।
অ
বাবুয়ে চপিছ। তাৰপৰা মাথাাকণ ফ্ৰিকে দিলে।
অ।
তাৰপৰা সেইটোৱেই বনাই মেলি খাই পেলাই শুইছোঁ।
অ কিহৰ লগত বনালে?
তোৰ বিলাহী আলু এনেকৈ জোল বনালোঁ।
অ অ।
তই কিহৰ লগত খালি?
মোৰ দালি আছিলে তাৰপৰা দিম সেয়াই।
ডিমটো কিহ'ৰ লগত বনালি?
ডিম বইল কৰিছিলে।
অ গোটা গোটা।
গোট গোটা অ।
উম জোল নবনালি কেলে?
মায়ে বনাইছে নায় বনোৱা জোল চোল।
উম মানে তোৰ জোলটো বনালে কি হয় মানে তোৰ বেলেগ নালাগে আৰু তৰকাৰী চৰকাৰী।
উম।
মানে বইল কৰিলেতো লাগে লগত দালি অকণ লাগিব, ভাজি অকমান লাগিব।
সেইয়াই দালিৰ লগতে বনাইছিলে যে সেইকাৰণে জোল নকৰিলে আক। মানে আলু লগত বনালে দেউতাই নাখায়।
কেলে বেয়া পাই নি?
বেয়া পায়।
অ কেলে।
এই আলু বেছিকৈ খালে এলাৰ্জি উঠে।
অ তোৰ দেউতা খাচী খাই ভাল পায় নি।
খাচি ভাল পায় ইমানো নাখায় আৰু এনেই লোপ কৰে।
মানে মই আগতে যাওঁতে মানে বাপেৰে কৈছিল খাচি হে খাই ভাল পায় বুলি। হয়।
এ মানে কি হয় তোমাৰ এবাৰ মানে খালে নহয় তিনি পিচ চাৰি পিচ মান তাৰ পিছত পিছবাৰ যদি দিয়া নহয় নে! খায় আৰু তেওঁৰ কাৰণে আনে নাখায় আৰু।
উম মানে লুভটো লাগে আৰু।
অ এনেই মাছহে ভাল পায় মাছ।
উম।
তাকে যেনিবা হেই এইবোৰ পুঠি মাছ, চেঙেলী, গৰৈ সেইবোৰ নাখায়।
অকল চালনী মাছ।
অ' সেইবোৰহে খাব লাগে, সেইবোৰ নাখায়।
অ' তোৰ খাব লাগে তোৰ মানে লোকেল মাছতটো খাব লাগে কিন্তু খাই চালী মাছটো।
উম, মই আকৌ ভাল পাওঁ পাই লোকেল মাছ।
লোকেল মাছে খাব লাগে ন লোকেল মাছ খালে তোৰ নিজৰ কাৰণে ভাল।
সেইটোৱে নিজৰ স্বাস্থ্যৰ কাৰণেও ভাল।
উম।
নেখায় আমাৰ দেউতাই।
অ। তোৰ আজি মই মানে লোকেল মাছ পালো কাৰণে লৈ আহিলোঁ।
অ ভালে কৰিলা।
চেণ্টাত মানে তোৰ সৰু সৰু দৰিকণা, পুঠি, মৰা মাছ পাইছিলোঁ।
অ।
চালোঁ সেইটো নিয়াতকৈ এইটো নিয়াই ভাল হ'ব।
উম। পানী হৈছে যে মানুহে পুৰা মাছ ধৰিছে আউ।
উম এইটো পুৰা মাছ পাই এতিয়াতো বানপানী যে হৈছে এইটো এইটো। এ এইটো শি শি শিৱসাগৰত।
উম।
শিৱসাগৰত টো যে কেনেকুৱা মাছ পাই থাকোঁ ডাঙৰ ডাঙৰ মাছ।
মাছ পোৱাটো ইমান ডাঙৰ কথা নহয় কিন্তু যে গোটেই ঘৰে চৰে উটি গৈছে বৰ বেয়া লাগিছে দেখি।
উম। শিৱসাগত মই এইবাৰ ফাৰ্ষ্ট টাইম শুনিছো মানে ইমান পানী হোৱা ইমান ডাঙৰ।
অ মানে ভবাই নাছিলে মানুহখিনিয়ে ন বানপানী যে তেনেকে আহিব।
উম। মানে তোৰ কি হয় এ প্ৰতিবাৰে মানেটো হয় মানে।
উম।
কিন্ত মানে ইমান নহয় মানে এইবাৰ মানে একেবাৰে বহুত মানে আৰু।
এ কিছুমান মানুহে কৈছে বোলে আমাৰ ইয়াত বোলে ইমান বছৰ হোৱাই নাই বোলে বানপানী দেখাই নাই বহুতে। পোৱা দেখিছোঁ মোবাইলত। ক'ৰ পৰা ওলাই আহিলে গোটেই বস্তু চব পুতি থৈ গ'ল।
তাকে, নিউজত মইও দেখিছো না' গোটেই ঘৰটো ডুবি গৈছে মানে ভাবি চা কিমান-কিমান- দ'কে পানী আহিছে কিমান পানী আহিছে।
উমঁ, আৰ চি চি বিল্ডিঙলৈ পানী উঠি গৈছে ধেমালি।
উমঁ। সেইটো নৰ্মেল ঘৰবোৰটো ভাঙি-চিঙি উটুৱাই লৈ গ'ল বাঁহৰ ঘৰবোৰ।
এ' নিলে-নিলে গৰু, ছাগলী ইমান বেয়া লাগিছে দেখি।
উমঁ, মানে গোটেই সম্পত্তিখিনিয়ে গুচি গ'ল। অকল মানুহে
এহ গ'ল গৈ। উমঁ, এতিয়া চৰকাৰে কিবা সহায় কৰে নে নকৰে আৰু।
সহায় মানে ধৰ সহায় কৰিলেও তো গোটেই সম্পত্তিখিনিটো ঘূৰাই দিব নোৱাৰে ন।
নোৱাৰেটো, কিমান কষ্টত চাগে কিছুমানে তুলিছিলে। সঁচাকে দেই মানুহৰ জীৱনতো একোৱেই নাই।
মানে তোৰ মানে আমাৰ জেগা কনে যি ভালে আছো আৰু।
ইয়াতে যি ছেফ্টিত আছো, সুখত আছো আৰু দেই।
ইয়াত পানীও নহয়, মানে মেইনকেচ আমাৰ মাটিতো। গম পালিটো আমাৰ জেগাকণ মানে টোৰ বাম।
বাম।
সেইকাৰণে।
উম।
আমাৰ ইয়াতো পানী হ'ল হয় কিন্তু কেলে মানে আমাৰ দুপা নদীখনৰ মাথাউৰিটো মজবুত ন।
মজবুত অঁ',।
ত' সেইকাৰণে টো মাথাউৰিটো ভাঙিব নোৱাৰে।
মজবুত নহ'ব কেলে গছ আছে ন' তা'ত গছবোৰ হেৰি কটা নাই এতিয়ালৈকে মানুহে।
অঁ', গছ ন' এইফালেটো বাঁহ গছেই বহুত ন' গোটেই বাঁহ লগাই দিলে মানুহে। সেইকাৰণে তো কি হয় বাঁহৰ শিপা বোৰে টোৰ কি হয় মাথাউৰিটো বহুত মজবুত কৰি ৰাখে ন।
উমঁ, আৰু বাঁহ মানে বাঁহৰ শিপাবোৰ বহুত হেৰিকে বহল হৈ যায়গৈ নহয় বহুত হৈ-হৈ।
উমঁ। সেইকাৰণেতো আছে ন' ইমান দিনে ভাঙিব নোৱাৰে।
উমঁ।
এনেইটো শিৱসাগৰৰ যোনটো মাথাউৰি এইটো ভাঙি উটুৱাই লৈ গুচি গ'ল গৈ দলং-চলং ভাঙি।
উমঁ।
মাজতেটো সেয়া ট্ৰেইনৰৰ দলং ভাঙি দিলে। চিমেণ্ট চাপৰি।
তাকে অঁ'।
ট্ৰেইনৰ দলং খন ভাঙি নিয়া কম মুখৰ কথা নেকি। মানে কিমান জোৰত পানী আহিছে ভাবিছা।
তাকেতো কি কৰিবা প্ৰকৃতিয়ে দিয়া বস্তু।
উমঁ। বাকি চব খেতি আমাৰ আৰু টো দুবিঘামান আছে।
তোমালোকৰ টো গৰুৱে'হে দিয়ে ন' বোকা?
উমঁ, গৰুটো আমাৰ ইয়াত কাৰো নাই মানে, আমাৰ গাঁৱৰ ভিতৰতটো গৰু কাৰোৱেই নাই গৰু আমাৰহে আছে।
এই আমাৰ ইয়াত ইমান ডাঙৰ পথাৰ সেইখন পথাৰত আজিলৈকে গৰুৱে হাল বোৱা দে খাই নাই কিমান বছৰ হ'ল।
উম! এতিয়া মানুহবোৰ মডাৰ্ণ হৈ গ'ল না।
তাকেটো আধুনিক যুগ আহিলে আৰু আজিকালি চব আৰু মানে পুৰণা বস্তুবোৰ নাইকিয়া হৈ হে গ'ল আৰু।
সেইটোৱে। সেইকাৰণেটো মানেটো খেতিবোৰ ভাল নোহোৱা হ'ল, মানুহৰ বেমাৰ-আজাৰ হৈছে, বস্তুৰ দাম বাঢ়িছে।
সেইটোৱে।
সেইটোৱে চব বস্তুৱে দাম বাঢ়িল ন?
উম। কি হ'ব গে আৰু পিছলে জানো।
নাজানো। তোৰ এতিয়া মিঠাতেল আমি এনেই নৰ্মেলটো যোনটো হনুমানটো খাওঁ নব্বৈ টকা দি। ধাৰাটো এতিয়া তোৰ মানে এশ আশী টকা হয় নাই? তোৰ আৰু এইটো নেক্সট মাহৰ পৰা হেনো দুশ পঞ্চাছ টকা হ'ব ধাৰাটো।
মানুহ বাৰু কেনেকে থাকিব বাৰু?
সেইটোৱে কেনেকে খাব।
চৰকাৰে মানে কিছুমান ক্ষেত্ৰত বেয়াও কৰিছে, ভাল কৰিছে যদিও বহুত। দুখীয়া মানুহবোৰৰ কাৰণে কি হ'ব বাৰু।
এই ধনীবোৰৰ কাৰণে একো নাই এহঁতৰ দৰমহা পাই, চাকৰি পাই পইচা আছে, কি কৰিব? আমাৰ দু দুখীয়া মানুহবোৰে কি কৰিব।
তাকেতো ক'ত আমি মানে থাকিম গে বাৰু তেনেকে।
উম-উম! সেইটোৱে কথাটো মেইন।
কি যে হ'ব?
মানে মূল্য বৃদ্ধিটো বেছি হৈছে আমাৰ অসমত।
অঁ! চব প্ৰতিটো বস্তুৰেই।
এতিয়া মাজতে তোৰ পেট্ৰ'ল, ডিজেলৰ দাম বঢ়াই দিলে।
অঁ।
পেট্ৰ'লটো আমি বেছি আমি আগতে যেতিয়া কে ভৰাইছিলোঁ তেতিয়া আছিলে পঞ্চাছ টকাত এক লিটাৰ। এতিয়া তোৰ এ এশ দহ টকাৰ এক লিটাৰ।
উম! চোৱা চোন কিমান বাঢ়িলে।
অঁ!
কিনো হ'ব আৰু পৃথিৱীখন।
নাজানো।
চৰকাৰে অকমান ভালকে চাব লাগে ন যিমান যি হলোঁ।
সেইটো এতিয়া তোৰ চৰকাৰে ধৰি লোৱা এতিয়া দহটা ভাল কাম কৰিলে আকৌ বিছটা বেয়া কাম কৰিব লাগিব।
সেইটোৱে হ'লেও আৰু।
তেনেকুৱাই না কেচটো চবৰে একেইটা মানে চবে সেইটোৱে কৰিব না। এতিয়া তই যদি চিএম। তই যদি ধৰি ল তই যদি চিএম হৈ যাৱ ত‌ইতো এনেও নিজৰ পকেটত পইচা ভৰাবলে চাবি।
সেইটোৱে।
ত‌ই দহটা ভাল কাম কৰিলি, বিছটা বেয়া কাম কৰিলি মনে-মনে কৰি দিলি গমে নাপালে। এতিয়া তহঁতৰ মাহঁতে এতিয়া গোটৰ ক গোটৰ মানুহখিনিক পঁচিছ হাজাৰ পঁচিছ হাজাৰ টকা দিছে। অৰুণোদয়ৰ দহ হাজাৰকে ন হাজাৰ টকা দিছে।
অ।
সেই পইচা খিনিতো তুলিব লাগিব ন।
তুলিব লাগিব লাখ লাখ মানুহৰ পৰা তুলিব লাগিব ত সেইবোৰ সেইকাৰণে দাম বঢ়াই দিছে প্ৰতিটো বস্তুৰ। মৰ এতিয়া।
উম সেইটো সেইকাৰণে দাম বঢ়াই দিছে কাৰণে তো টেক্সটোৰ পৰাইতো এতিয়া সেইটো পইচা উঠাব লাগিবতো। কাৰণ এনেই তোৰ তোৰ গোটৰ। প্ৰতিজনী মানুহ পচিছ হাজাৰ টকা দিয়াটো কম কথা নেকি।
সেইটোৱে অ।
সেইটোৱে মেইন পইণ্টটো।
তাকেহে।
উম।
এপিনে নিছে এপিনে দিছে। হ তোমালোকৰ পালা নাই অৰুণোদয়?
আমাৰ নাই নাপালোঁ।
অ।
ত‌ই পালি নাই? উ।
আমাৰও একে বহুত বাৰ পোৱালো বহুত বাৰ পুৱাইও মানে কিছুমান মানুহ আছে যে গাঁৱৰ দালাল কিছুমান। কিছুমান থাকে।
সেইটোৱেই মাজৰ এই দালাল বোৰে খাই দিয়ে মানে মেইন কেচ পঞ্চায়তৰ মানুহখিনিয়ে খাই পেলাই।
উম।
এতিয়াতো আমাৰ নামতো গেছ আহিছিলে আমাৰ নামত গেছটো নি এ নিদিলে নহয় আমাৰ নামৰ গেছ। ত বেলেগক দিলি নে।
সেই আচৰণ কিমান দুৰ্নীতিৰ মানুহ থাকে।
উম। সেইটো মানেটো এতিয়া সেইটোহে এতিয়া মানেটো সেইটোহে। ত মানে এইটো চৰকাৰক দুখ দি লাভ নাই মানে।
লাভ নাই অ চৰকাৰেতো ঠিকে দিয়ে ন।
আহ। আৰু চৰকাৰেতো গম নাপায় ন যে আমাৰ নামৰ গেছটো বেলেগক দি দিলে বুলি।
অ নাপায় তো।
লিষ্টততো নামটো পঠিয়াই দিলে ন আমাৰ।
উম।
ইয়াত এতিয়া নজনা শুনা মানুহৰ কাৰণে যেনিবা ইয়াত এ ঠগি দিলে।
কৰি দিলে অ। হা।
তহঁত গেছ পালি নাই?